অ সেই
আহ কি কৰি আছা
এইয়া এই মাত্ৰ ঘৰ চৰ ঝাৰু দিলো ভিনন্দ চাহ খাবলৈ আহিব পাৰে উ সেই কাৰণে তোমালোকে শুই উঠিলা নেকি শুইছিলা নেকি তোমালোকে
নাই ইহঁতি শুইছে বাবুত মই কি কয় এয়া চালো খেলা চাই আছো
অ
খেলা, নাই সি চাদৰ ওপৰলৈ গৈছে।
অ আচ্ছা আচ্ছা
এনে সেই ওচৰৰ ছোৱালী সৰু ছোৱালীজনী যে স সিহঁতৰ লগত আছে
অ আচ্ছা আচ্ছা
ভিনন্দ ঘৰত নাই নেকি
নাই নাই ঘৰত নাই এতিয়া চাহ খাবলৈ আহিবৰ হলেই
অ এইবাৰ তোমালোকে তুমি ইয়াত গৈছিলা নে অম্বুবাচী মেলালৈ
অ নাই নগলো ইমান ভিৰ ভৰি থবলৈ ঠাই নাই
আমি সেইখিনিৰ পৰা আহিলে মালিগাঁও ব্ৰিজৰ পৰা তোমালোকৰ এই মাছখোৱা এইখিনিলৈকে পাওঁতে একদিন এক ঘন্টা পঞ্চল্লিশ মিনিট লাগিছে
হয় দিয়া বাপৰে তুমি দেখা পাইছিলা তোমালোকে দেখা পাইছা ন' কিমান ভিৰ?
অ আমি তাৰ পিছৰ পৰা সেইটো ৰাস্তাৰে নহা হলো তাৰপিছত আমি কুমাৰ ভাস্কৰ বৰ্মা ব্ৰীজখনেৰে আমি সিফালে ওলাওগে
আহ নৰ্থ গুৱাহাটী ওলাই যোৱাকে
ওলাওঁগে আই আই টি ওলাওঁ গে
আহ আচ্ছা
ইফালেদি অহা যোৱা কৰি আো যেতিয়ালৈক অম্বুবাচী আছিল বা শেষ হোৱা নাই
কিমান মানুহ ভাইটি চেঞ্চলেচ হৈ পৰি গৈছে কামাখ্যাত
এইবাৰতো কি কয় যোৱাবাৰতকৈ যোৱা বছৰতকৈ বেছি মানুহ হৈছে বোলে
বেছি মানুহ হৈছে বোলে কিন্তু সেইটো হিচাপত ভালকে অকমান যদি মেইনটেনেঞ্চ দিলে হয় ন মানে লাইন টু লাইন যে মানে মহিলাৰ লাইন এইটো পুৰুষৰ লাইন এইটো
এ সেনেকে সেই সেইটো মন্দিৰত অম্বুবাচী মেলা নহয় সেইটোত ইমান এয়া কৰিব নোৱাৰে
বাপৰে আৰু উম আৰু এটা বাবাজী দেখিছানে কেনেকা কা কাজিয়া লাগিলে
অ ওপৰত নাই ইয়াত মই ফেচবুকতহে দেখা পাইছোঁ
অ', হয়।
কিহৰ কাৰণে কাজিয়া কৰিছিল? কিহৰ কাৰণে কাজিয়া কৰিছিল?
নাই গম নাপাওঁ।
অ', তোমালোকৰ তাৰে কোনোৱে যোৱা নাই?
নাই, নাই কোনো যোৱা নাই দিয়া, বৰষাহে আমাৰ লাষ্টৰ দিনা গৈছিলে।
অ'।
লাষ্টৰ দিনা গৈ পেলাই, একদম পিছদিনা ৰাতিপুৱা ছটা বজাত আহিছে দৰ্শন কৰি।
অ', কিন্তু ৰাতিপুৱা গ'লে বোলে সোনকালে, সোনকালে মানে সোমাব পাৰি নেকি ৰাতিপুৱা চাৰিটা, পাঁচটা মানত গ'লে
অ', চাৰিটা, পাঁচটাত যদি যোৱা তুমি ধুনীয়াকে মৰ্ণিং ৱাক কৰাও হয়, ধুনীয়া সোমাব পাৰা। আঠটা বজাত ধুনীয়াকে নামি আহিব পাৰি দৰ্শন কৰি। মা কামাখ্যাক দৰ্শন কৰি ধুনীয়াকে নামি আহিব পাৰি।
এইবাৰ কি কয়, এই ইয়াত যে, ফেচবুকত পায় আছোঁ ইয়াত অহ আ, মুকেশ আম্বানীৰ পুতেক অনন্ত আম্বানী যে, ইয়াত আহিছিল নেকি অম্বুবাচী মেলাত?
এইবিলাক চাগে মিছা কথা নেকি? এতিয়া আহা নাইটো।
ইমান ভিৰতটো নাহে।
ইমান ভিৰততো নাহে ন যেতিয়া খোলে তাৰ পাছতহে আহে।
অ' কিন্তু কি কয় এনেই দেখাই আছিল। অহ নাজানো ফে'কো হ'ব পাৰে।
উম, এইবিলাক মিছা কথা দিয়া।
মিছাই ছাগে।
মিছা, মিছা এইবিলাক।
এই তোমালোকৰ কি কয় দাদা যে ইয়াত বােংগালৰুত থাকে যে
অ'।
সেইখিনি কি কয় এইয়া এইবিলাক যে কিবা হিচাপ কিতাপ আছিল এইবিলাক কৰি দিয়া হ'ল?
অ' নাই নাই হোৱা নাই, আহিব কাম চলি আছে।
অ' আৰু এই যে এদিন যে আমি তোমালোকৰ ঘৰত থাকোতে ল'ৰা এটাই যে তোমালোকৰ সেইখিনি ল'ব বুলি কৈছিল সেই ল'ৰাটো ললে নে নল'লে? কিন্ত
আহা নাই আধা কৰি থৈছে আৰু হেৰি ধুবুৰী পৰা সিহঁতি আহা আহা নাই ধুবুৰীত থাকে, অ' ধু অ' ধুবুৰীত থাকে ধুবুৰীৰ পৰা একে বাৰে ইয়ালৈ চিফ্ট হৈ যাব।
অ' সেইটো সেই লৰাটো যে আছিল সিহঁতৰে মাট সিহঁতেই কিনিছে, অ'। সিহঁতে কি হয় তোমাৰ এয়া হিন্দু মানুহ নে কি?
অ' হিন্দু বেংগলী। অ' মানুহ ঘৰটো ভালেই আহিম বুলি কৈছে জুলাই পোন্ধৰ তাৰিখলৈকে ইয়াতে আমাৰ ইয়াত পিছফালৰ ঘৰটোত চিফ্ট হৈ যাব একেবাৰে।
এই তোমালোকৰ যে, একদম তোমালোকে নতুনকে বিয়া হওঁতে যে, একদম পুৰণা ঘৰটো যে, একদম অৰজি নেল যিটো
অ'।
টিঙৰ ঘৰ নিচিনা আছিল যে, আমি যে, আগতে গৈছিলোঁ
অ', অ'।
টো, সেইখিনি এয়া হৈছে নহয়।
উম নহয় এইটো সন্মুখৰ খিনিহে আছিলে আমি আছিলো
তোমাৰ প্ৰথম প্ৰথম বিয়া হৈ পেলাই তুমি ক'ত আছিলা আৰু
এইটো এইটো নাই নাই এইটোৱে আছিলো আসাম টাইপৰ আছিল তেতিয়া।
অ আসাম টাইপ আছিল তাৰপিছত আকৌ এনেকে চিৰি যে আছিল যে আকৌ চিৰি দি উঠিও গৈছিল
আৰে যেতিয়া আমাৰ এইটো ঘৰৰ কনষ্ট্ৰাকচন ষ্টাৰ্ট হৈছিলে আৰম্ভ হৈছিলে এইটো ঘৰ বনোৱা তেতিয়া আমি পিছফালে গুচি গলো থাকিবলৈ। ভাড়া মানুহবোৰ পঠিয়াই দিলো।
অ' তেতিয়া পিছফালে এই ওপৰত যে আছিলেগে যে। চিৰিৰে উঠি গৈ পেলাই যে ওপৰলে যাব লাগে যে আহ। সেইখিনি তাৰ পিছত যে মামাহতক যে দি দিছিল যে। সেইখিনি জেগা সেইখিনি কি সেইখিনি মামাহঁতৰে
অ', সেইখিনি মামাহঁতৰে পিছফালে আছে
সেইটো মামাত ঢুকালে
অ মামা ঢুকালে দুজন মামা ন এজন মামা জিন্দা আছে।
অ' সেই ইয়াতে থাকে নে
ইয়াত অ' ইয়াতে থাকে পুতেকটো থাকে উম অ বাপেকহতে মালিগাঁৱত ভালকে ঘৰ বনালে।
অঁ।
তালে গুচি গ'ল ইয়াতে অকল সেই অনন্যা বুলি কওঁ যে অননয়াৰ দেউতাকহে থাকে আৰু অনন্যা আৰু মাক বাছ।
অ এই যে উম অ এটা যে কোনোবা যে গীটাৰ বজোৱা ল'ৰা এটা আছিল যে।
অ' অ' সিহঁতিটো আমাৰ ঘৰটোৰ পিছফালৰ ঘৰটো
তাকেতো মামা লোকৰ মামাৰ ল'ৰা নহয় জানো এইটো
অ সেইটোও আমাৰ লৰা ঢুকালে যে। অ' এ গম কৈছিলা ন মাজতে কিবা এটা যে বেয়া কৰিলে।
অ মোক ম পাহৰি গলো মই তাকে ভাবি আছিলো মই আহ। তাৰ পাছত এই কি কয় এই অনন্যা বোলা বাইদেউজনী কি কয় বিয়া পতা নাই নহয়
হ অনন্যা নহয় অনন্যা সৰু ছোৱালী
এজনী যে বাইদেউ যে আমাক যে কেতিয়াবা আগতে মাতিছিল যে
অ' গীতা গীতা তাই আমাৰ মোমায়েকৰ ছোৱালী
সেইটোৱতো কৈছোঁ।
অ তাই বিয়া হোৱা নাই তাই মালিগাঁৱত থাকে মাক বাপে
অ অ অ সেই বাইদেউজনী কথাই কৈছো আহ। আৰু তোমালোকৰ যে কি কয় এই যে মই যে কৰিছিলো যে দীপক দা যে
অ',
যে আগত যে এটা যে গোডাউন আছিল যে।
অ', হয় আছে এতিয়াও
এই যে তাতে যে কাৰ ৰং চং যে মইয়ো যে কেতিয়া নিবলৈ আহিছিলো যে অ' সেই সেইটো আছে
সেইটো নাই তেওঁতো উঠি গল ন।
এতিয়া তুমি এইমাত্ৰ ক'লা আছে বুলি
নহয় নহয় তেওঁ উঠি গল এনেই ধৰা কেতিয়াবা এই নতুন বছৰত তেওঁ। কেলেণ্ডাৰ দিবলৈ আহে বা কাম কৰা মানুহটোক পঠিয়াই দিয়ে আমাৰ ঘৰত কেলেণ্ডাৰ। অ, দি যায় প্ৰত্যেক বছৰে দিয়ে আজি মানুহতো গুচি গ'ল তথাপি আমাক মনত পলাই।
আৰু সেই মই সেই গোডাউনটো এতিয়া কোনে ল'লে?
অ এতিয়া তাৰ ঠাইত বেলেগ আহিলে।
অ, সেইটো কিহৰ গুডাউন এতিয়া।
আহ এতিয়া গুদাম নহয় এইটো। লাইট যে লাইট
অহ।
ডিমেড লাইট
অহ।
সেইবিলাকৰ এটা গুদাম হয়। আহ এইটো বেলেগ এজন মানুহ হয়, এইজনো আগৰৱালে হয়।
অ মাৰোৱাৰী মানুহে হয়?
অ মাৰোৱাৰী মানুহে হয়।
অ, তাকে আৰু তোমালোকৰ এতিয়া আৰু তোমালোকে যে ভ সেইটো গ'ডাউনতটোত ভাড়া পোৱা নে কি।
অহ, ভাড়া।
আৰু কি কয় সেই ৱাইনশ্বপখনৰ ৰুমটোতো ভাড়া
অ, ভাড়া
এইফালে যে প্ৰেচটো আছিল যে প্ৰেচটোতো বিক্ৰী?
আহ সেইটোতো বিক্ৰী।
অ তোমালোকৰ এতিয়া দোকান ভাড়াৰ ভিতৰত সেই সেইটো এটা গোডাউন আৰু এই -এই ওৱান চপখনযে আছে সেইখিনিয়ে।
সেইখিনি আৰু ওপৰত ভাৰা খিনি।
তোৰ নহয় ন' সেইখিনিতো মানুহ থকা।
অ, মানুহ থকা।
হয় নহয় এই এনে এই বস্তু- চস্তৰ ভাড়া দিয়াতো দুটা।
দুটা-দুটা।
অ, আৰু এটা কথা হা - হা।
কোৱা?
আৰু এটা কথা অ, কি কয় আজি এয়া সোমাল নে নাই ভিনন্দৰ পেঞ্চন সোমাল নে নাই?
কালি এইটো কেতিয়াবাই সোমাইছে ছাব্বিশ তাৰিখে সোমাইছে।
অ, এইবাৰ চও আজি কেই তাৰিখ? আজি নহয় আজি আ আঠাইছ আজি সাতাইছ নেকি আঠাইছ নয় অ, আজি আঠাইছ কাইলে ঊনত্ৰিছ দিছ আঠাইছ তাৰিখ আজি ৰবিবাৰ সাতাইছ তাৰিখ শনিবাৰ। সেইকাৰণে ছাব্বিছ তাৰিখে সোমাইছে না শনিবাৰ বন্ধ আছিল নহয়।
শনিবাৰ বন্ধ আছিলে কিন্তু মোক দিয়া নাই এতিয়ালৈকে মই নহলে সেইকাৰণে দিব পাৰা নাই।
অ, নহয় মই সেইটো কাৰণে সোধা নাই মই বেলেগ এটাক ইয়াৰ কাৰণে সুধিছিলোঁ। তাৰে মই এইমান অ,
আজিকালি বোলো সোনকালে হৈ যায় দেখোন।
এইয়া বন্ধ নাথাকিলে নহয় কিন্তু ছাব্বিছ, সাতাইছ, আঠাইছ এই তিনটাৰ ভিতৰত হয়।
অ, আচ্ছা।
আৰু সেইটো চাইছিলা কাটা হ'ল নে নাই?
অ, নাই-নাই সেইটো কাটিছে কাটি আছে- কাটি আছে। আগষ্ট, ছেপটেম্বৰ ভাইটি আৰু দুমাহ আমি সহ্য কৰিব লাগিব।
ছেপ্টেম্বৰ কেনেকে তিনিমাহ হ'ব জুলাই এটা জুলাইত কাটিব
এটা জুলাইত কাটিব, এটা আগষ্টত কাটিব। তাৰ পাছত আগষ্টৰ পৰা আৰু ছেপ্তেম্বৰত নাকাটে নেকি সেইটো চাই ল'ম মই এবাৰ
অঁ '
ৰ মতেটো ছেপ্টেম্বৰত নাই। অঁ নিজৰে কনফি সেয়া নাই উম
এই আৰু দুমাহ বা তিনিমাহ
দুমাহ বা তিনিমাহ আছে। সেনেকে এতিয়া গধূলি পূজাহত আহিম বুলি কৈছে ৰবা আমাৰ ঘৰলে।
অ। পূজাৰ এই পূজা মানে কি কয় সেই নানুৰ মাক নহয় জানো?
মানুহৰ মাক
আ
নানি মা তাই ক্লাছ চেভেন।
অ বাবুতকে ডাঙৰ নেকি?
অ ডাঙৰ।
অ নাই বাবুতো এনে চছেভেন পালেহেতেন তাৰিছত একবছৰ লকডাউনত যে হ'ল যে।
নাই নাই নানু তাতছে ডাঙৰ নানুহে একবছৰ সেয়া হৈছে।
হয় নেকি?
অ নানু ডাঙৰ কল সৰো।
অ কিন্তু নহয় বা ইও দেখোন কি কয় তাক যদি লকডাউনৰ পিছত এ অভিজ্ঞান জাতীয় বিদ্যয় ক্লাছ ওৱানত নিদিলোহেতেন বাইদেউহতে ক্লাছ ৱানত দিবলৈ ক'লে। যদি ক্লাছ ওৱানত নিদিলোহেঁতেন ক্লাছ টুত দিলো হেতেন তেতিয়া ই চছেভেন পালেহেঁতেন।
অ অ।
সেইটো হিচাপত
অ অ নাই কিন্তু নাই তাইতো এয়া নেকি চৈধ্য তেৰ কমপ্লিট হয় চৈধ্য সোমাল।
অ তাই কোমল তই চৈধ্য আমাৰাত বাবুটো কি কয় তেৰ সোমাল।
অ অ।
অ তাইকে সেই সেই আগত জেনেকুৱা খিনিয়ে নে এতিয়া শকত হৈছে?
এ এক একদম হাড়ডাল আছে গাতক।
ইছ তাই কি নাখায় নেকি?
নাজানো কিয় আৰু মুখখন ইমান জোগাৰ হৈ গৈছে এনেকুৱা লাগে যেন এইটো বটল হয়।
তেই তাৰ মানে কি হয় কচোণ খিন যে সেইকাৰণে জোঙা হৈ গৈছে মানে-
জোঙা হৈ গৈছে মানে এনেকুৱা লাগে যেন ভিতৰত তাই কিবা আছে নেকি বেমাৰ
কি কিন্তু মাকজনীতো শকতেই?
এতিয়া নাজানো আৰু মাকতে দেখুৱাইছে ডক্তৰকো দেখুৱাইছে। অ খাই খোৱাটো খাই কিন্তু সেই বেছি বাহিৰা বস্তুৱে খায়।
অ কিন্তু গাত নালাগে।
গাত নালাগে এনেকুৱা লাগে ভিতৰৰ পৰা যেন কিবা ডাঙৰ বেমাৰ
সেই পূজা হতেই কি কয় আগতে তোমালোকৰ তাতে যে মমোজৰ দোকান দিছে
আহ উম।
আৰু কি কয় বাপেকটোৱে কি কৰে?
বাপেকটোৱে এটা কোম্পানীত কাম কৰে।
অ অ কোম্পানীত কৰে।
অ কোম্পানীত কাম কৰে তাৰ পাছত আৰু মাকে আগতে কাম কৰিছিলে এতিয়া এৰি দিলে সৰু টিকলিজনী হোৱাৰ পৰা।
অ আৰু আৰু এজনী ছোৱালী আছে নেকি?
অ টিকলি এজনী হল নহয় এতিয়া এবছৰ হৈ গল। আহ সেই তেতিয়া এঘৰ মানুহত